হেল্ল'।
হেল্ল'।
অঁ মোৰ কথা শুনা পাইছে আপোনি?
হয় হয়, শুনা পাই আছো।
অ' আপোনালোৰ তাত বৰষুণ হৈ আছে নেকি।
নাই বৰষুন নাই।
অ'। আপুনি
একো নাই একো কৰা নাই, বহি আছো আৰু।
অহ'
কি খালে ৰাতি?
ৰাতি আজি বিৰিয়ানী খাইছোঁ।
নাই শুৱা। দেয়া আপোনালোকৰ কিবা প্ৰমলা বিষয়ে কথা পাতিব বিচাৰে নি
ব্ৰ ব্ৰমণ সম্পৰ্কে আলোচনা কৰিব
হয়।
এই-এইবাৰ আপুনি কি কোনো পৰিকল্পনা কৰিছে নেকি ভ্ৰমণ কৰাৰ? ক'তবা যাব নেকি?
ভাবিছো যদি কেতিয়াবা সময় পাও তেন্তে চিৱ-চাগৰলৈ যাম।
ছিৱচাগৰত যাব?
হয়।
অভি'গ-গতা নাই
মানে, অসমৰ ভিতৰত চিৱচাগৰ জিলাটো মানে আটাইত কৈ মানে ঐতিহাচিক স্থানসমূহললে বিশেষভাৱে
ঐতিৰ্যপূৰ্ণ জাগা ঠাইটো হয় কিন্তু কথাটো হ'ল আমাৰ পৰা বহুত দূৰত তাত তাৰমানে এই সময়ত অত্যাধিক গৰম, গৰমৰ সময়ত তাৰ মানে তাত ইমান যে গছ-বন আছে সেইটো নহয় পাহাৰীয়া অঞ্চলো নহয়। এতিয়া যদ- সি কত'বা ফুৰিবলৈ যাওঁ কত'বা তা-মানে আহ, অলপ গৰমৰ বন্ধৰ কাৰণে দলপ ঠাণ্ডা বা ঠাণ্ডা এৰিয়াততে আমি যাব লাগিব না?
হঁ হয়। মইতো এতিয়া ঘৰত তে আছো মই ভাবিছো যে নেক্সটো মানে ঠাণ্ডাৰ সময়ত যাম বুলি ভাবিছো, অহা ঠাণ্ডৰ সময়ত।
হা, ঠাণ্ডাৰ সময়ত যোৱা যায়। তাৰমানে আমি এতিয়া গৰমৰ সময়ত যদি কত'বা ফুৰিব যাওঁ সেইটো পাহাৰীয়া অঞ্চলত যোৱাটো বেছি ভাল আমাৰ কাৰণে। আৰু ফুৰিবলৈ গ'লে, হা
নাই আমাৰ ঘৰৰ ওৰৰ ৰাইমনা নেৰ্চনল পাৰ্কতো এতিয়া যাব পাৰোঁ।
হয় তাতো যাব পাৰে এইটো ভ ইমান বিয়া-বিয়া তাৰমানে ঠাই নহয়। সেইটো এটা পাহাৰীয়া অঞ্চল। বহুত ধুনীয়া তামানে! তাতে এতিয়া আপোনাৰ বাঘ বাঘো দেখিবলে পোৱা যায় যদি কপাল ভাল তাকে। তাতে বনৰীয়া হাতীও বহুত হৈছে।
হয়, তাতে এতিয়া মানে এ হাতীৰ ওপৰত উঠি আপুনি ঘূৰিব পাৰিব এতিয়া।
হয় হাতী চাবলেটো আছে, আৰু তাতকে ডাঙৰ ভা- ত হ'ল অসমৰ ভিতৰত যিটো আমি দেখিবলে নপাওঁ সেইটো আমি ৰায়মনাত দে- বলে পাওঁ সেইটো হ'ল- সোণালী বান্দৰ বুলি যে, গ'ল্ডেন লেংগুৰ আৰু সোণালী বান্দৰ তাত- একদম তা-মানে দেখাতো ধুনীয়া, আৰু চাবলে তামানে ভাল লাগে, তাত- কৈ তামানে তাতকৈ ডাঙৰ বস্তুটো হ'ল যে আপুনি এই গৰমৰ সময়ত বেছিভাগ মানুহৰ চুইমিং তাৰমানে গা ধোৱাৰ কাৰণে অলপ কি হয় তাতে এটা ই ৱাট ৱাটাৰ পাৰ্ক আছে।
মই গৈছিলো এমাহ আগতে গৈছিলোঁ তাত
হয় হয় অভিজ্ঞতা কেনেকুৱা পালে তাত গৈ
তাতে মোৰ ভালে লাগিল বহুতো মানুহে বিভিন্ন ঠাইৰ পৰা আহে তাত গা ধূবলৈ
হা
মই মোৰ মামাৰ লগত আৰু তেখেতৰ চব বাৰাৰ লগত গৈছিলো
অ
আমি গা ধূলো এক ঘণ্টা মান গা ধূলো বৰ ভাল লাগিল তাত
হয় তাতে অলপ ভাল লগা বস্তু ভাল লাগিবই। আৰু বহুত মানুহ একেলগে গা ধুলেই এনেই অলপ মনটো ভাল লাগে।
তাতে যদি আপুনি ৰায়মনত যদি গৈছে আৰু যদি কেতিয়াবা যায় আৰু এটা বস্তু তাতে পাব তাৰমানে ৰাইমন হোমৰ হোমৰ ফৰেষ্ট অফিচ টো যে আছে
হয় হয়
আহ বন বিষয়াৰ কাৰ্যালয় দি থৈছে তাৰ ওচৰতে। এটা চাহ দোকান পাব চাহ দোকানত আপুনি এটা এনে ধুনীয়াকৈ তাৰমানে আপোনাৰ ই-ই বনাই দিয়ে আমি মেগী খাও যে। তাতে একদম ধুনীয়া মেগী দোকানত মেগী টো বনাই দিয়ে আশী টকা লয় প্লেট। আপুনি এক প্লেট মেগি খালে আপোনাৰ পেটটো তাৰ মানে ফুল হৈ যায়
হয়
একদম নেচাৰেল ভালকে বনাই দিয়ে
অ
লং কোনো কৰবা ফুৰিব ইচ্ছা আছে নেকি লং কৰবা যাবৰ
এতিয়াতো এনেই কোনো মানে কৰবাৰলৈ যোৱাৰ তেনেকুৱা প্লেন নাই
অ, হ
কিন্তু যদি কেতিয়াবা সময় পাওঁ তেন্তে যাম। লং লঙৰ ভিতৰত মানে দেশৰ বাহিৰত হলে মই জাপান যাবলৈ বিচাৰিম মানে যেতিয়া নিজে টকা
এইটো পৰৱৰ্তী তাৰমানে ভৱিষ্যতৰ কথাটো বৰ্তমান আমি বৰ্তমানতো আলোচনা কৰিব লাগিব কাৰণ আজি আজিকালি যদি আপুনি ঘৰৰ ভিতৰত থাকে ক'তবা ফুৰিবলে নাযায় বা ঘৰৰ মানে ঘৰৰ ওচৰ পাজৰ ঠাইৰ লগত যদি পৰিচিত নহয় তাৰমানে আমি মানুহ খিনি কেনেকৈ চলি আছে মানুহখিনি কেনেকৈ ঘুৰা ফুৰা কৰি আছে মানুহখনে কি খাই আছে মানুহে কাৰ লগত কি ব্যৱহাৰ কৰিছে এইখিনি আমি গম নাপাম তাৰ কাৰনে আমি অলপ ভ্ৰমণত যাব লাগে ফুৰিব লাগে তেনেকুৱা মই মোৰ। ত ভালকে মনত আছে মই যেতিয়া ক্লাছ এইটট পঢ়ি আছিলো দেউতাই কি কৰিলে মোক তেতিয়া দুই হাজাৰ নে তিনি হাজাৰ টকা দিলে দিলে কয় যে তুমি যোৰহাট যোৱা যোৰহাট মম এটাত ত আমাৰ ডাঙৰ বনি থাকে তাত যাব য লগ হলে তুমি ক্লাছ এইটত, এইটত পয়া পঢ়ি থাকো গৰমৰ বন্ধৰ সময়ত মই গলো। সকলে গৈ সেইটো পিছাৰ উাই উলিয়াইছিলো ইয়াৰ পৰা যোৰহাট ট্ৰেনেৰে গৈছো মৰিনত ভাবিছোঁ ময়ে এনে ত পৰা তাতে এ টেম্পু দি গৈছো টেম্পু দি গৈ তাতে এটা কব্ৰস্থ্তান বুলি ঠাই আছে যোৰহাটত। এই কবৰস্থানত তাতে সিহঁতে থাকে তাৰমানে জাগাটোৰ নাম কবৰস্থান কবৰস্থানৰ এৰিয়াতে সি মানে শুনি থাকে। তে তাতে গৈ বিচাৰি উওলাই তাত আমি ঘোমাইছিলো, ক্লাছ এইটত পঢ়া অৱস্থাত।
আজিকালি যদি আপুনি ঘৰ ভিতৰত থাকে বা আমি যদি ঘৰ ভিতৰত থাকো বা আমাৰ ল'ৰা ছোৱালী যদি ঘৰ ভিতৰত দুৰত থাকে তালে ভৱিষ্যত এটা মানে আমাৰ এ এ মানুহৰ লগত পৰিস্থিতি কেনেকৈ হ'ব।
প্ৰয়াই আমি ভ্ৰমণ কৰিলে নতুন নতুন ঠাইৰ লোকৰ মানে যিবোৰ পৰম্পৰা আছে ভাষা পৰম্পৰা মানে সেইবোৰ মানে ভ
আৰু সোমোৱাই আপুনি যদি বাহিৰত বাহিৰত ওলাব বা আমি যদি বাহিৰত যাম ফুৰিবলৈ যাম সময়টো যে কিমান মূল্যবান বস্তু সময়টো কেনেকৈ যে আমি তাৰমানানে ধৰি ৰাখিব লাগে এইখিনি আমি বাহিৰৰ পৰা নলেজটো আমি পাওঁ, কাৰণ আমি ইতিমধ্যে এটা ঠাইত গৈছিলো আপুনি হয়ত গোৱাৰ শুনা পাইছে গোৱা গোৱাত গৈছিলো তাতে আমি মই এটা কামৰ কাৰণে গৈছিলো তাতে মোক তাৰ মানে কামটো কৰিব দিলে যে আপুনি অলপ তা অলপ এটা কাম আছে কৰি আহক, মই তাতে গৈছিলো কিন্তু তাত কি হয় মান কিন্তু ঘৰৰ পৰা নোওলাই ইমান ৰ'দ। তাৰমানে তাতে ইমান ৰ'দ কিন্তু গৰমটো নাই। কাৰণ এই গৰমটো কিয় নাই তাৰেওফালে হ'ল আপোনাৰ চাগৰ চাগৰ থাকাৰ কাৰণে তাতে গৰমটো নাই, কিন্তু অত্যাধিক ৰ'দ। সেইখিনি মানুহখিনি ঘৰৰ পৰা নোলায় সিহঁতি ঘৰতে থাকে গোটেই দিন ঘৰত থাকে কিবা কাম হ'লে সিহঁতি ওলাই, মোক এড্ৰেছটো দি দিছে। গা অফিচৰ নামটো দি দিছে অফিচত তাৰ মানে কি মই যে গৈছো তাতে দুই দিন ন তিন দিন আগতে অফিচৰ বেনাৰ টো উঠাই লৈছে। তাৰ মানে তাৰ পৰা অফিচটো বিলেগ ঠাই চিপ কৰিছে কিন্তু লোকেচনতো তাতে দেখাইছে। মই গৈ পোৱাৰ পিছত মানুহ নাই। দহ মিনিট ইফাল সিফাল ফুৰিলো আৰু ডাঙৰ ডাঙৰ কুকুৰ পুৰা কুকুৰে তাৰমানে বুকি আছে। মানুহ ঘৰৰ পৰা নোওলাই পিছুত এজন মানুহ ৰাস্তা তাতে গৈ আছে মই তেওঁক সুধিলো যে এই অফিচ এ কাহ হে? অ তাৰ মানে তেতিয়া তেঁও কলে যে অফিচটো ইয়াত নাই অফিচটোতো বেলেগ ঠাইত লৈ গৈছে। সেই তাতে মই বিশ মিনিটমান ইফালেইফালে ঘূৰোতে তাৰমানে লেট হৈ গ'ল, তেতিয়া মই আকৌ তাতে গ'লো। কয় ইতনা টাইম আপ কিও তাৰমানে লোকচান কিয়া। বিছ মিনিট জাদা লাগ দিয়া লাগা দিয়া তে বিছ মিনিট সেইকাৰণে মোক গালি গালি শুনিব লাগা হৈছে।
অহ।
যে আজি আমি ঘণ্টাই ঘণ্টাই মিনিটে মিনিট তাৰমানে ঘণ্টাই ঘণ্টাই পাৰ কৰি দি আছোঁ সময়। কেতিয়া কি কৰি আছে, আ ক'তবা আড্ডা মাৰি আছো বজাৰত। কিবা চাহ খোৱাৰ কাৰণে গৈ দুই ঘন্টা পাৰ কৰি আছো, তে আমাৰ মানুহখিনি আমাৰ অসমৰ মানুহে সময়ক এতিয়াও মূল্য দিব পৰা নাই, সময়ত যে আমি মুৰ্খম তাৰমানে বাহিৰত গলে এইখিনি আমি - - পাও যে সময়টো কি কামটো সময়ত কাম সময়মতে কৰিব লাগে। সময়ৰ কামখিনি আমি ৰৈ তাৰমানে ৰৈ দিব নালাগে। এ' তাৰ মানে সেইখিনি যদি আমি কৰিব পাৰো আমি বাহিৰত গ'লে এইখিনি নলেজ আমি পাওঁ তাৰমানে এইখিনি আমি এ' বাহিৰত গলে আমি উফ উপলব্ধি কৰিব পাৰো যে হয়। আমি মই এনেকুৱা এটা ঠাইত বসবাস কৰো য'ত সময়ৰ মূল্য নাই।
উম।
ত' আমি সেইকাৰণে ফুৰিবলে ফুৰিব লাগে আৰু ফুৰাৰ কাৰণে কিছু বস্তু বা কিছু অভিজ্ঞতাৰো দৰকাৰ আছে।
আমি ফুৰিবও যাওঁ এনেই ঘূৰি - ঘূৰি আহো কাৰণ আমি এটা ঠাইত গ'লে তাতে মেমৰী এটা প্ৰয়োজন আছে আমাৰ হয় নে নাই?
হয় হয়।
তাৰ দৃশ্যটো আমাৰ মে- মেমৰিটো যাতে আমি আছো আমাৰ ল'ৰা ছোৱালীয়ে যাতে সেইটো দেখিবলৈ পায়, তাৰো ল'ৰা ছোৱালীয়ে যাতে পায় যে আমি এটা ঠাইত ফুৰিছিলো। তাৰ কাৰণে ফটো - ছটোৰ দৰকাৰ আছে। ফটোশ্বুট কৰিবলৈ হ'লে ভাল এটা কেমেৰা লৈ যাব লাগিব। বা ভাল এটা কেমেৰামেন লৈ যাব লাগিব। ভাল কাপোৰ কানি লৈ যাব লাগিব। তাতে আমি এ' ঘৰৰ পৰা যদি পা - পাৰো অলপ গৰম পানী লৈ যাব লাগিব। ৰাস্তাত যাতে কোনো প্ৰব্লেম নহয়। ভ্ৰমণ কৰিলে আমি এইখিনি কিছু কি কেইটামান কিছু বস্তু আমি লগত লৈ বা সেইটো মনত ৰখা দৰকাৰ আছে আমাৰ।
বাহিৰত গলে মানে ভ্ৰমণ কৰিবলৈ গ'লে আমি কেনে ধৰণৰ খাদ্য আৰু কৰ - কৰ - - পৰা গ্ৰহণ কৰিব লাগে আহাৰটো
আহাৰটো স্পেচেলি যদি বনাই আৰু নিজে বনাই খোৱা যায় আৰু বেষ্ট। কিন্তু আপুনিতো ফুৰিবলৈ গ'লে সেইখিনি নহয়, কাৰণ ঠিক মতে তাৰমানে আমি এ' কত বা ফুৰিব গৈ আছো হঠাতে তাতে তাৰ মানে খোৱাৰ ব্যৱস্থাটো নাই। বা আমি ৰান্ধি খোৱাৰ ব্যৱস্থা নাই হোটেলত খাব লগা হয় কিন্তু হোটেলত খালেটো আমাৰ বহুত। প্ৰব্লেম হ'ব হ'ব পাৰে।
অ
সেইকাৰণে আমি অলপ চব ঠাইতে গ'লে অলপ নিজৰ আগতে তাতকৈ তাৰমানে এইটো কি কৰিব এটা লিষ্ট কৰিব লাগে যে আমি বাহিৰত‌ গ'লে কা এইকেইটা ল'ব লাগে পানীয়ো ল'ব লাগিব। তাৰ আমি শুবলৈ তাৰমানে তাতে যদি ক'তবা ৰেষ্ট ল'ব লাগে যদি পাৰা যায় আমি অলপ তাৰমানে সৰু - সৰু চেয়াৰ থাকে আজিকালি ফল্ডিং আমি চেয়াৰবিলাক পাওঁ। ফল্ডিং চিয়াৰ আমি দুই- তিনটামান যদি পাৰো লৈ যাব লাগে।
উম।
তে ভ্ৰমণ কৰিবলৈ হ'লে বহুত বস্তুৰ প্ৰয়োজনো আছে, জানাৰো দৰকাৰ আছে, অভিজ্ঞতাৰ প্ৰয়োজন আছে।
হয়, আপোনাৰ লগত কথা পাতি মই ভাল লাগিল, বহুত কিবা শিকিব পাৰিলো আপোনাৰ পৰা মই।
পিছত আলোচনা আৰু কৰিম যদি সময় পোৱা যায়।
ঠিক আছে, থেংক ইউ।